হেল্ল', অ', শুনিছে?
আহ শুনিছো। কি কৰিছ? বহি আছো।
এই কাম কেইটা কৰি আজৰি হৈ পেলাই ফেনখন লগাই পকাতে অকমান বহি দিছো।
অ', ময়ো সেয়া আজৰি হৈছোহে, মাটি ৰুবলৈ গলো তাৰ পৰা সি কাপোৰ এসোপা উলিয়ালো গো লৈ বিচনা কাপোৰবোৰ উলিয়ালো ধুলো, তাৰ পৰা ধুই পখালি গা - পা ধুই হে ভাত বনাই ভাত খোৱা বহুত দেৰি হ'ল। ভাত খাই উঠি পেলাই হে খিনিত বহিছোহি।
আমাৰ ময়ো েল
আহ। হেল্ল'।
শুন আছো শট
অ' মাজতে কিবা ফাটৌ ফাটৌ মাৰিছে মই শুনিছো বাৰু।
মই শুনি আছো।
হ, অ' মই ময়ও শুনিছো বাৰু। এতিয়া ছোৱালী ক'লে গ'ল?
দুজনী তাত গৈ
ক'ত গছৰ তলত।
বছৰ লত আগফালে ৰাস্তাত।
অ' ভাত কিহে খালি?
ভাত হেৰি হ'ল এ দালি বনালো তাৰাপা ভোল জিকাই ন সনেকে আলু- চালুদি ভাজিলো কঁঠাল গুটি পুৰিলো।
অ' ঠিকেই আছে। মই হেৰি বনালো। মই কলডিল দালি আলু তেনেকে বনালো, তাৰপৰা চেংমৰা ভাজিলো। আকৌ ভাতকৰেলা আলু গুটি ভাজি হে
আমাৰ এইফালে চেংমৰা পাবলৈ নাই অ' মই খাই ইমান ভাল পাওঁ।
অ' মই সেই কেইদিনমান বাহি কেটা আনিলোগে, কেইডালমান পালোঁ। তাকে আনি ভাজিলোঁ হি।
বৰ ভাল পাওঁ মই।
হে?
খাবলৈ বোলো বৰ ভাল পাওঁ।
অ' খাবলে ভাল লাগে। তাৰ পৰা আকৌ কলডিল আনিছিলোঁ। কলডিলৰ সতে তেনেকে বনালোঁ, দালি কলডিল আলু।
অ'।
এনেকুৱা টিকা ভা ৰ'দ দিছে আও।
নকবা ৰ'দৰ কথা।
উম।
মই তুলিখন উলিয়াই দিছিলোঁ, ডাঙৰ তুলিখন। অকল মই নোৱাৰোঁ যে ৰাতিপুৱা উলিয়াই দিবলৈ ক'লো। উলিয়াই দিলে হয় এতিয়া আছাৰিডাল লৈ কোবাই - কোবাই
অ'।
তিয়াই থৈ আহিছোঁ।
কেইদিন আজি তোৰ?
নহয় সেইটো নোৱাও নহয় তুলি
অ', তুঙিখন দাঙিব অ', দাঙিব নোৱাৰা। তাকে ময়ো গোটেই খোপা দিছ ছো বাৰু কাপোৰ শুবলৈ ভাল হ'ব ৰাতি।
তাকে ধুনীয়া হ'ব আজি গৰম মোৰ জোখত এইফালে কাপোৰ ৰ'দত দি
নাথাকক। এনে মজা হ'ব আৰু। ভাল হ'ব তাকে কৈ আছো মই। বতৰটো এনেকে দিলে মাটি ৰুবিগে আৰু।
আমাটো বাদে দিয়ক আমাৰ খেতিকেইজনী নহ'বই নেকি।
অ', তহঁতৰ ফালে পানী নাই যে সেইটো কথা
নাই এতিয়া আৰু মানে হাল বাই দিলে। সৰিয়ঁহ তুলি তলি মাটি হোৱাৰি হ'ব।
আকৌ হেৰি নহয় ৰ'দ দিলত ভালো হৈছে বাৰু পানী দ মাটিবোৰ ৰুব পাৰিব মানুহে। উম কেইদিননো ৰ'দ দিব চাগে।
নাজানোতো এনেকে ৰ'দ দিব লাগিলে কিন্তু এসপ্তাহতে গতি বেয়া হ'ব মানুহৰ।
আহ আহ গৰমত মানুহ মৰিব। এইবাৰ গৰমত মানুহ মৰিব।
তাকেহে দেই।
এনে বৰষুণ দিওঁতে ধেৰেকনিত মানুহ মৰিছিলে। এতিয়া গৰমত মানুহ মৰিব গৰমত মৰিব।
অ', বতৰনো কোনফালে সোমাব ৰ'দ দিলেও বিপদ বৰষুণ দিলেও বিপদ, বতৰো মানে হেৰি নাই।
গতি নাই।
লাগে।
উম ৰ'দ দিলেও মানুহৰ অশান্তি বৰষুণ দিলেও অশান্তি। ঢেৰেকনি আহিলেও অশান্তি। চব ফালৰ পা অশান্তি উম। তাকে।
বাকী ইহঁত ইহঁতকো ক'ত গ'ল?
ল'ৰা আছে স্কুলৰ কিবা কাম হৈ কৰি আছে কলেজৰ নবু প্ৰেকটিকেল ক প্ৰেক্টিকেল এইবোৰ কিবা লিখিব লাগে লিখি আছে। তাৰ পৰা তহঁতৰ পেকিহঁতৰ ল'ৰা আহিছিলে সৰু ল'ৰা সৰু ল'ৰা আহি কিবা কৰি আছে এইবোৰ কি দিছে কিবা কৰি? গ'লে সবো কৰি আছে। এ বোকে কৰি আছে গৰমত ভিতৰতে সোমাই ফেন লগাই।
তাকেহে।
তাৰপা এতিয়া ডাকঘৰলে যায় সেৰাঙে আছে মবিল চেঞ্জ কৰা মটৰ চাইকেলৰ
আহ।
অ', বোৰ ওলাই যায় হেনো। কবা ৰ'দ দিছোই ওলাই যাওঁ বুলি ক'লে চিন্তা বোলো।
থাকে হে দে।
দিক
মই গা টো ধুই আহি কাপোৰ তটো পিন্ধি মানে আকৌ মানে ঘামি অৱস্থা নাই আৰু।
তাকেহে, ৰ'দ দিছে আৰু যেনেকে। তাকে কৈছোঁ ধান বহোৱাহেঁতেন ধুনীয়াকে ধান শুকাই গ'লহেঁতেন।
বহাই দিয়ক, বহাই দিয়ক। ধান বহালে বৰষুণ আহিব।
এতিয়া নবহাও। ৰাতিপুৱাতে হোৱা বহাই দিলোহেতেন। ব বহাই দিয়াহঁতেনো বেয়া নাছিলে। বহাই দিব পৰা নে ভাল লাভেই আ ছিলে মোৰ। চাউল বিচাৰিয়ে আছে, মইহে দিব পৰা নাই।
অহ অ বিকি কয়।
অ মই বিক্ৰী কৰো নহয় সেইদিনা দছ কেজি দিছো নামঘৰলে। লাগে তালে দিলো এতিয়া বিছ। বিছ কেজি এটাই এটা খুজিছিলে মই বোলো নহবই বহাই থোৱা ধান দেৰটিঙ ইমান আছে সৌগিতা বোলো দি পেলাইও আজৰি কৰিব নোৱাই। নিদিলোৱে এতিয়া বহাব পৰা নাম। হে কোমল চাউল।
অ কোমল চাউল।
অ কোমল চাউল নিয়ে।
অ কোমল চাউলটো আক সেই আলুগুটি পিটিকাৰ লগত আধা অকণ লগ খাবলে ধুনীয়া লাগে ন।
আহ তেনেকে খাই ভাল লাগে। কোমল চাউলৰ গ্ৰাহক ধেৰ মোৰ।
দিবহে পোৱা নাই। এতিয়া এটা আশী টকা। এ তাক বিথ কেজি মান লাগে মই বোলো কেনেকে দিওঁ ল'ৰাহঁতৰ লগৰ লৰা এটাক কবাক লাগে।
অ।
নাই পাই।
অ আজিকালি মানে কি হয় মানুহে আজিকালি সেইবোৰ কাম নকৰা হ'ল যে ধান বহোৱা হেৰি কৰা হেৰি চ এইটো কি ভজা চাউল কোমল চাউল নবনোৱা হ'লা আও।
কষ্টৰ কাম মানুহে নকৰে আজিকালি চব কিনিবলে পায়ে আ।
অহ। ল সেইবোৰ পৰা কিমান উপকাৰ সেইটো আকৌ নাভাবে যে।
নাভাবে আও কিনিবলে পাই আজিকালি কিহৰ টেনচন পইচা কিটা দিলেই হ'ল কিনিলেই হ'ল
কিন্তু এই ঘৰত বনোৱাটো নিচিনা আকৌ নহয় যে সেই পেকেটিংবোৰ
অ পেকেটিং বোৰ নহয় গাঁৱৰ পৰা নিলে ঠিকে আছে কিন্তু হৌই তেনেকুৱাবোৰ নিলে কামত নিদিয়ে চবেই আকৌ ভালকে নবহায় নহয়
নবনাই অ
চবে ভালকে বনাব নাজ উম চবেই ভাল কে নবনাই নহয় দি ভালকে বনাই আৰু দিয়ে ভাল হয় আও
নাই বিশেষকে আজিকালি সেইবোৰ জনা মানুহেই নাই নহয় এতিয়া আমি বিলাকে সেইবোৰতো নাজানোৱেই ন ধান বহোৱা হেৰি কৰা জনা মানুহে নাই
আজিকালি হেৰি নাইকিয়াই হ'ল আগৰহে বোৱা আও আ মুই সা-ন গুৰি চব একো নাইকিয়াই হ'ল
আগতে বিহু বুলি ক'লে মুই ফুটোৱা চিৰাক চিৰা বন্ধা হেৰি কৰা থাকেই ন আজিকালিতো কাৰ ঘৰতনো ঢেকি মাত শুনিব
আজিকালি সানগুৰিও নাই মুৰিও নুফুটাই মানুহে কিনি আনে আও আজৰি আও আগতে সেই ধান অ অ মই বাৰু আজিলেকে মই কিনি পোৱা নাই বাৰু আজিলেকে নিকিনো বাও নিজে বনাই বনাই খাই থাকো বাও চাউল কেইটামান আছেহে অঁ চাউল কেইটামান আছেহে, খুন্দিবলে এলাহজতে আজিকালি সেই বৰকে নোখোৱা আছে বৰ্তাই সেইকাৰণে হে নাই বনোৱা, সান্দগুৰি আমাৰ থাকেই। নহয়েই মই কিনি নাখাওৱেই জলপান আমাৰ থাকেই বাৰু কোমল চাউল সানৰ গুৰি তুই এইবোৰ থাকেই।
উম সান্দ গুৰি কেইটা হয় গৰম গাখীৰ অকমান দি পেলাই খাবলৈ কিমান ভাল লাগে।
ভাল লাগে। সানগুৰি আকৌ বিলাহী দি পিটিকা কই‌ খাইয়ো ভাল লাগে। খাই চাবিচোন। টেষ্টি অঁ বিলাহীটো বৰ বিলাহীটো পুৰি লৈ পেলাই পিটিকা কৰিলেও খাই টেষ্টি অঁ
বহুত ধুনীয়া লাগে খাই।
চবেই সেইটো নাজানে। একদম খাবলে কি টেষ্টি খোৱাবলাকে গ'ম পায়।
জানে অঁ সেইটো জ্যোতিটো
আগৰ আমাৰ মামা এজন আছিলে দেই, এইজনৰ মোমায়েক এজন সেই জাতিলাওঁ ভাজিল অ ভোল ভাজি জিলে ভোল বা তৈ ভাজিলে কি কই তাতে সান্দগুৰি কেইটামান দি দিয়ে।
ওৱ
খা হেৰি খাবলৈ ধুনীয়া হা মই এবাৰ খা চাইছিলো। খাবলৈ ধুনীয়া হয়, অকমান দি দিয়ে পানীটো যে ওলাই। সেৰিয়া ভুলৰ পৰা তোৰ পানীটো। দিলে শুই পেলাই নহয় খাবলে। তে য মই আকৌ আগতে ইমান নেজানো নহয়। তাৰ পৰা সেই মামা মামাই নিজে বনাব আৰু। নি জে বনাই খুৱাই তেতিয়াহে গম পাইছো টেষ্ট আছে বস্তুবিলাকৰ এনে নাখায় নো।
তাকেহে। উম।
বনাই খালে কিমান ধুনীয়া হয়, তেল খাৰ আনি। বনাই সেইকনেই ভাত খাবিচোন, কি ধুনীয়া লাগে তাত জলকীয়া-চলকীয়া অকণ নহৰু-চহৰু চহৰু অকণ দি তেল মাৰি পেলাই সেই ভাত কেইটামানো দি তেনেকে ভাতৰ সতে খাবলে কিমান ধুনীয়া।
এ শুনিছো বাৰু, কিন্তু খাই পোৱা নাই দেই।
ই আমি খাইয়ে থাকো পাই, তই খাবি খাই চাবিচোন ইমান ধুনীয়া লাগে খাই পেলা। সেয়াই কিন্তু ভাত খাব লাগে তেতিয়াহে ভাল।
মানে সেইটো সেইটো খালে ভাল আমাৰ বছৰেকত খাই থাকিব লাগে দুবাৰ-তিনিবাৰ। আমি খাওঁ বা।
অ' বনাব নাজানো যে, সেইটো কাৰণে মানে এনেক
অ' কল বা কলি পুৰিবি মই শিকাই দিছো, ৰ! ক এদিন খাই চাবিচোন মই কোৱা টো হয়নে নহয় দেই ক'ল বাকলি আছে নে নাই ঘৰত?
আছে - আছে।
পুৰিবি এ তিনটা, চাৰিটা, পাঁচটা মান পুৰি ধুনীয়াকে সেই গৰম পানী অকন দি লবি গৰম পানী পুৰি পেলাই থলে পতককে খাৰটো ওলাই। তাৰ পা পুৰি থৈ দিবি নহ থৈ দিয়া পিছত আজি এতিয়া ৰাতিপুৱা পুৰি পেলাই থৈ দিবি গোধলালে বনাবি সেইখিনি চেগি পেলাবি চেকনিয়ে পানী খিনি এ মগমান দিবি যেনিবা পানী এ মগমান পানীত সেয়া দিবি দিপেলাই হেৰি চেকিবি-চেকি- চেক দি পেলাই সেয়ান বনাবি কেৰাহিত কি কৰিবি তেল দি পেলাই জলকীয়া সেয়া আদা নহৰু পা ধৰি সেইবোৰ দিবি পিয়াঁজ চিয়াজ দিবি
উম
জলকীয়াও দিবি, চব দি পেলাই তেলকনত ভাজি ল'বি সেইকিটা বস্তু ভাজি পেলাই সেই খাৰনিখিনি চেকিলি নহয়, চেকা খাৱনিখিনি দি দিবি, পানী বেলেগ পানী নিদিবি আকৌ।
অ'।
বেলেগ পানী নিদিয়াকে সেই তাতে উতলা পিন্ধা উতলাই থাকোঁতে ভাত বনোৱা ভাত এই ঠাণ্ডা ভাত আছে যদি কেইটামান এহেতা মান দি দিবি এহেতামান দি পেলাই খাবিচোন কি ধুনীয়া টেষ্টি। বনাই খাই চাবি এদিন।
তেতিয়া আৰু
কি-কিন্তু পানী নিদিবি আকৌ সই যিকিটা ডু বাই মানে মই দিবলৈ কৈছোঁ অ', খাৰৰ পানীটোৱে হ'ব। কি টেষ্টি
কিন্তু ভাল বুলি কয় বহুতে চৰ্দিৰ কাৰণেও ভাল, বোলে পেট পেটৰ কাৰণেও ভাল, চৰ্দিৰ কাৰণেও ভাল বুলি কয় সেইটো বচ
অ', সেইটো ভা